হেল্ল', হেল্ল', শুনিছা? আছোঁ এনে আছোঁ - আছোঁ এনে।
অহ, ফুৰিব -চুৰিব গৈছা নে নাই মই এই লগ ময়ো লগৰ এটা তালে আহিলোঁ উম,
কিবা পাৰ্টি- চাৰ্তি নেকি আকৌ বাৰ্থডে- চাৰ্থডে?
এই লগৰ এটাই বাৰ্থডে আছিলে মানে বাৰ্থডে পাৰ্টি টো অলপ দেৰিকে দিছে।
আচ্ছা -আচ্ছা এতিয়া কেতিয়া মানে আহিবা?
মই কাইলৈ যাম চাগে আৰু পিছবেলা মানে।
মানে আজি থাকি কৈ যাবা?
আজি থাকিম আৰু।
আচ্ছা -আচ্ছা জু যাবানে নোযোৱা এতিয়া কেতিয়া যাবা?
মই এতিয়া ইয়াতে আছোঁ বাৰু তাত লগৰটোৰ ঘৰত আহিলোঁ তোমাৰ অলপ মানে কাইলৈ আজি খানা- চানা কিবা কিবি আৰ নিৰামিষে খাম জানাই মানুহ ঢুকাইছে আমাৰ। তোমাৰ সেয়া অ, নিৰামিষটোয়ে খাম আৰু নিৰামিষ খাই পেলাই কাইলৈ যাম আৰু।
অ, কালি ফুটবল খেলিব আহিবা নে নাহা?
খেলিম -খেলিম বা কিয় নেখেলিম হেৰি এইটো কি বুলি কয় চামাৰ ভেকেচনটো হ'লে চাগে তোমালোকৰো অ, তোমালোকৰতো খুলিলেই চাগে স্কুল?
এ আমা খোলিলে কেতিয়া বাতে।
টি ভি নহয় ন' ক'বাত গ'লা নে নাই চামাৰ ভেকেচনত?
এই ক'লো ক'ত যাবানো আও ঘৰতে ভৰিডাল ভাঙিল নহয়।
অহ, ভৰিতো ভাঙিল নেকি তোমাৰ?
অহ, তুমি গম নোপোৱা নেকি এই মাজতে যে- যে হৈছে
ভৰি নহয় মানে আঙুলিটোৰ অ,
অহ, এইটোৱে তথাপিও দুপ্ত ভৰি ভাঙা খিনিয়ে পাইছো আৰু।
অহ, সেইটো হয় বাৰু দেই আকৌ তুমি লেঙেৰাই- লেঙেৰাই খোজকাঢ়িব লাগিব। উ, আই মই দেখিছিলোঁ দেই কেনেকা ভয় লাগে উ, আই ধেত। বা উ, আই সেইকাৰণে বইল এই বগা বইলাৰ হাৰ্ডি খোৱা নিচিনা লাগিছে।
স মোক বইলাৰ কৈ দিলা ন'?
এ নাই কোৱা ধেত। তোমাক নাই কোৱা দে তোমাক তুমি বইলাৰ নহয় তুমি লোকেল মুৰ্গীতো।
এহেট তেৰিকা এইবিলাক নহয় থেত আমি এতিয়া তুমি এতিয়া বিজনিছ এটা কৰাহে মনত পৰি গ'ল বুজিছা নে নাই?
অহ, পাৰি এতিয়া এনেই আছো বাৰুতে অ, এনেই মানে পাৰ্ট টাইম কিবাএটা কৰিব পাৰি ন'?
অহ, পাৰ্ট টাইমৰ হিচাপত পাৰ্ট টাইম কি কৰো পাৰ্ট পাৰ্ট টাইম কৰিলে তোমাৰ হেৰিহে চুইগী, জমেট এইবিলাকহে আছে?
নহয় এনেই মানে আমাৰ ধৰি লোৱা কিবা এন জি অ', চেন জি অ'ত সোমাই পেলাই মানে অকণ মানে মটিভেট কৰিম আৰু মানুহবিলাকক অলপ হেল্প কৰিম আৰু আমাৰ বেনিফিট বেছি ইমান নাচাও আৰু অলপ। ইমান বেনিফিট মানে মানুহক সহায় কৰিম।
আচ্ছা মানুহক সহায় কৰিবা ন?
উম।
পইচা দি সহায় কৰিবা নে এনেই?
পইচা নহয় মানে আৰু ধৰি লোৱা তোমাৰ কবাত মানে এন জি অ'ত ন কি আৰু চব চেফা কোন চ চাফ চিকুন চব কৰে আৰু মানে কাবাক খাদ্য দিয়ে কিবা-কিবি তেনেকে আৰু পইচা নহয় মানে
আচ্ছা আচ্ছা তুমি মানে ক্লিনাৰ হ'বা ক্লিনাৰ।
এ চুইপাৰ দুইপাৰ নহও আৰু সেই বুলিয়ে আৰু।
অহ অহ অহ আচ্ছা এন জি অ' এন জি অ' টাইপৰ আৰু।
কিবা ধৰি লোৱা মানে ধুনীয়া মানে পুৰণি জেগা আছে লেতেৰা হৈ আছে কোনোও চোৱা নাই সেইখিনি জেগা চেফা কৰিম। ভিডিঅ' চিডিঅ বনাই আমি আপলোড কৰিব পাৰিম ইউটিউবত চিউটিউবত।
অহ অহ এই কৰে ন কিছুমান মানুহে?
উম তেতিয়া তোমাৰ অলপমানে আমি ভাইৰেলো হ'ম আমি ধৰি লোৱা অলপ আমি হেৰিও পাম না মানুহবিলাকতো ইউটিউবত ধৰ মানে দোৱাৰা আমাক মানুহবিলাক চাপৰ্টো কৰিব
চাব চাব অঁ খবৰটো চবৰ কৰিব পাৰিব, চাবওঁ পাৰিব। উম।
তেনেকে পাৰি হয় নহয় কোৱা?
পাৰি পাৰি পাৰি পাৰি সেইটো খুলিব পাৰি কিন্তু নামটো কি ৰাখিবা?
নামটো কিবা এটা ৰাখি দিম আৰু কিবা মানে হেল্প কৰা ৰাখিব আৰু। মানে যাৰ অহ মানে কে আছাম বা
অফিচিয়েল এ অফিচিয়েল হৈ গ'ল এইটো অফিচিয়েল।
এ এছ এম। এই নহয় কিবা এ এছ এক্স এনেকে দি দিম ক এইছ এম এক্স এন জি অ' বা এ এছ এম এন জি অ' বুলি কিবা তেনেকে দি দিব পাৰি।
এ এছ এম এন জি অ' অহ তাৰ পিছত কিবা কিবি হেচ-টেক চেচ-টেক লগাই দিম ন?
অহ হেচ-টেক কিবা কিবি লগাই দিব পাৰি তাৰ পিছত।
উম সেনেকুৱা লগাই দিলে নামটো সেই হব ন?
অ বাকী হেৰি এইটো এই আৰ এক্স হান্ড্ৰেড এখন লাগিছিল মানে ছেকেণ্ড হেণ্ড মানে। ক'বাত আজিকালিতো পাবলৈ টানেই, পোৱা যদি ক'বাচোন।
এই তোমাৰ বৰ্তা তাতে আছে দেখোন।
মোৰ মান মামা এটা তাত আছে বাৰু তে মানে আৰু এখন লাগে। এইখন এখনে মানে মন নভৰে। বেয়া হোৱা নাই সেইখন অলপ কিবা এটা হৈ আছে ঠিক কৰি ললেই হ'ল।
মই কিন্তু এখন জানো বাৰু। কাৰ তাত আছিল জানা? এই আকাশ দা যে আকাশ দা।
সেয়া বেছি লাগা আছে, উম।
আৰু চিনাকি মোৰ টাউনত আছে বোলা, টাউনত ছেকেণ্ড হেণ্ডে লাগিব ন তোমাক?
পাৰ্চেণ্টো নোপোৱো এতিয়া মানে বেন হৈ গ'ল না তোমাৰ।
উম বেন মানে এই আৰ হেই কি বুলি কয় চাক হেৰি কি বুলি কয় কণ্টিনিউ নহয়, ডিচকন্টিনিউ হৈ গল।
উম ডিচকণ্টিনিউ হৈ গ'ল বেন হোৱা নাই মানে আৰু। এতিয়া আকৌ ওলাব চা গে নিউ মডেল কিন্তু তেওঁ মানে পুৰণাটো পুৰণা আৰু। মজা লাগে ন চটা বুলেট আৰু। অল্ড ইজ গল্ড চটা বুলেট আৰু ধৰি লোৱা তোমাৰ।
হু অ চটা বুলেট চটা বুলেট। মজা লাগে ন চলায়? তুমি চলাই পাইছা?
চলাইছো বা বঢ়িয়া লাগে, য'তে ত'তে চলি যায় ৰে। পথাৰ-চথাৰ, নদী-চদী, খালি তোমাৰ হেৰি আৰু এইটো, এইটো কি বুলি কয়?
উম।
এইটো তেলটো খাই আৰু অলপ মাইলেজ কম দিয়ে। থাৰ্টি ফাইভ, ফ্ৰৰ্টি মান দিয়ে, স্কুটি নিচিনা দিয়ে আৰু।
ঠিকে-ঠিকে আৰু কিমাননো মাইলেজ দিব পুৰণা বাইকে।
মাইলেজ টু অলপ কম দিয়ে।
কিমান মান ল'ব ছেকেণ্ড হেণ্ড এনে? মই
মানে কাগজ পাতি, এই এইটো আচলতে মানুহৰ লগত কথা। বহুতে কমতো পাই যায়। ফাষ্ট হেণ্ড আমাৰ মামাৰ ফাৰ্ষ্ট হেণ্ড নহয় বাৰু দে, ছেকেণ্ড হেণ্ডে লৈছিলে। তেতিয়া অলপ কমতে লৈছিলোঁ বাৰু। এতিয়া কিন্তু মামাৰ মানে বেছ কাগজ পাতি চব ক্লিয়াৰ আছে না। তোমাৰ মাজতে আৰ্মী এটাই সুধিছিলে, তোমাৰ এইট এইটি থাউজেণ্ড মানে এভ এইটি থাউজেণ্ড দি আছিলে। মামায়ে নিদিলে মানে অলপ মানে বহুত। পুৰণা ন মই জন্ম হোৱা আগৰ পৰাই এইখন আছে, মানে মেমৰি আছে বহুত।
বস্তুটো মানে, দিবলৈ মানে, অলপ মানে হেৰি পাই আৰু।
এনেই বহুত এ প্ৰফিটো বহুতে হৈ আছিল আশী হাজাৰত।
অ, ঠিকে প্ৰফিট আছিল কিন্তু মানে সেইয়া অলপ, চব প্ৰফিটতে নহয় না অলপ।
সেইটোৱে-সেইটোৱে, মেমৰি, মেমৰি মেইন, মেমৰি মেইন। অ, মেমৰি কাৰ্ড এখন থাকাহেতেন আমাৰ মূৰত লাগি যোৱা।
কথাই নাছিলে তেতিয়া ন, ব্ৰেইনটো আছে নহয়, ব্ৰেইনটো।
কিন্তু ব্ৰেইনটো কিমানে ৰিকল কৰিব কোৱাচোন?
সেইটোও হয়।
এতিয়া এই আমি এতিয়া যুগটো সলনি হৈছে আৰু এইটো ভাবিব পাৰিছো কিন্তু।
ভাবিবলগীয়া হৈছে কিন্তু দেই যুগটো। অ, হেৰি তোমাৰ এইখন এ তোমাৰ তাত এনে গ্লাছৰ টোকোৰা আছিল নেকি? ষ্ট'ৰুমত চাইছিলা নেকি?
ষ্ট'ৰুমত এতিয়ালৈকে বাৰু মই চোৱা নাই বাৰু।
আচ্ছা।
কালি, কালি চাই পেলাই মই লৈ যাম দিয়া।
অ-অ, পালে লৈ আহিবা দেই। একদম মানে ইম্পৰ্টেণ্ট মানে আৰ্জেণ্ট, আৰ্জেণ্ট মানে একেবাৰে।
একদম কি কৰিবা মানে এইটো মই বুজি পোৱা নাই?
এই প্ৰজেক্ট এটাৰ কাৰণে লাগে মানে মোৰ তোমাৰ
কি প্ৰজেক্ট?
প্ৰজেক্টটো মানে মই বনাব কাৰণে এইটো মানে হেল্প মানে এইটো কি বুলি ক'ম এতিয়া? এইটোৰ দ্বাৰা মানে মানে কপি কৰিবলৈ কাৰণে আৰু প্ৰজেক্টটো।
কপি?
মানে তোমাক মই দেখাই দিলেহে বুজি পাবা তুমি? এইটো উম' এইটো তেনেকে এইটো মানে কিবা মানে এতিয়া কি বুলি কম এ
ভাল বুলিয়ে কোৱা আৰু।
ভালেই আৰু এতিয়া মানে কেনেকুৱা মানে তোমাক বুজাবলৈ, তুমি বুজি নাপাবা এতিয়া? ধৰি লোৱা মানে মানে কি বুলি ক'ম ট্রান্সপেৰেণ্ট গ্লাছ হ'ব না, তলত লাইট এটা লগাই দিম।
অ, অ, অ।
তেতিয়া মানে তাৰ ওপৰত যেতিয়া মই এখন ধৰি লোৱা ইণ্ডিয়া মেপখন দি দিলোঁ।
অ, অ।
ইণ্ডিয়া মেপখনৰ ওপৰত মই ব্লেংক পেজ এটা দি দিলো, মই ইণ্ডিয়া মেপখন বনাব লাগে ধৰি লোৱা।
অ, অ, অ, অ, অ।
ব্লেংক পেজটো যেতিয়া দি দিলোঁ তেতিয়া তোমাৰ লাইটটো দি দিলা তোমাৰ ব্লেংক পেজটোত মানে ইণ্ডিয়া মেপটো উঠি যাব',
অহওওও', এইটো মানে কপি মানে জেৰক্স মেচিন উলিয়াইছা',
জেৰক্স মেচিনৰ নিচিনা মানে মই তেতিয়া মানে, অন কৰিব পাৰিম আৰু নিজেয়ে',
আচ্ছা - আচ্ছা, এইটো ৱেষ্ট মেটেৰিয়েল দি বনাবা মানে ন?
উম', - উম',
আচ্ছা, লাগিলে মোৰ জেৰেক্সটো লৈ যোৱা',
জেৰক্সটো নালাগে বাৰু এতিয়া, তোমালোকৰ ঘৰত জেৰক্স আছে ন?
অহ', জেৰক্স মিচিন এটা আছে নহয় এনে-এনে পৰি', তুমি লৈ যাবা, 'মেম' মেইনে ইয়েহ বানায়া হে' এনেকে কৈ দিলেই হ'ল ',
হ', -হয়, জেৰক্সটো মই বনাইছোঁ বুলি কৈ দিম, পা - পাৰি বাৰুতে দেই',
হয় ', অ', -হয়', - এই - এই জেৰক্স মডেলটো মই বনাইছোঁ মানে ইয়াক মানে মই স্ক্ৰু এডাল দি লগাই দিছোঁ মানে নতুন', ন এনেকে ক'লে হ'ল তুমি, সেনেকে কৰি দিলে মাৰ্কচ পাই যাবা তুমি',
অ', - অ', পাব পাৰোঁ তেনেকে খোলে ন, উহুম', হুহুহু', তুমি মিছা কথা নকবা, ভাইটিয়ে কি কৰি আছে?
ভাইটি বা ভাইটি এতিয়া শুই গ'ল এতিয়া বুইছা নে, এনে বহুত হুলস্থুল কৰি থাকে', কেতিয়া অ', এতিয়া উৎপাত কৰি মানে, মামী-মাহীহঁতৰ ঘৰৰ পাই আহিছিল মানে, এতিয়া আৰু কি? কি কৰিবা সেইটো আৰু',
এইটো হয় বাৰু তেন্তে, আজি চাম', আজাৰ - আৰ্জেণ্টিনাৰ আছে নহয় মানে আজি মানে কালি ৰাতিপুৱা আছে আজি কাৰ আছে নাজানোঁ মানে ৰাতি', কিন্তু ৰাতিপুৱা চ', - চাৰে ছটা অ', চুইজাৰলেণ্ডৰ আছে বোলে',
এই চুইজাৰলেণ্ড আৰু আৰ্জেণ্টিনা আছে ছয়- ছটা- চাৰে ছটা মানত আছে',
অহ', নৰৱে আৰু নৰৱে আৰু কাৰ আছিল বা?
সেইটোৱে নৰৱে আৰু কাৰ আছিল বা?
চাব পাৰি, চাম বাৰু দুইখন চাম',
চাম- চাম- চাম -চাম -চাম, কাইলৈ স্কুল নাই যে', আৰু কাইলৈ চাফা কৰিব, কিন্তু কাইলৈ চাফাও কৰিব মাতিছে নহয়? ফিল্ডখন, উম', যাবা নে নোযোৱা?
টাইম পালে যাম',
উম', - উম', - উম', এই যাব লাগিব এতিয়া তাইও',
ন আকৌ ইয়াৰ পৰা যোৱা দেৰি হৈ যাব নহয়? হি়ঃ-হিঃ', হেই চাকি - তাকি জ্বলালে নহয়, ভৰি নাভাঙে আৰু এতিয়া',
উম', - ই', - অ', - আহ', - উ', - আহ', চাকিটো মানে ভৰিটো বচাই দিব আমাৰ',
অ', তুমি তাৰ ভৰিটো যে তোমাৰ ভাঙিছিল, তাৰ আগতে চাকি চলাইছিলা তুমি?
অ', হ- হ এতিয়া চাকি একোজ-একোজ জ্বলাই- জ্বলাই খেলোঁ',
সদায় নেখেলে মানে জ্বলাই দিলে না দুই-দুইটা চাইডে চাকি',
তেতিয়া নাভাঙে মানে তোমাৰ ফুল চিয়ৰ, অ', তুমি মানে উৰি- উৰি খেলিবা এতিয়া',
এতিয়া উৰি- উৰি আৰু একে, খালি ভৰিটো বিষাই থাকে আৰু অলপ',
অহ', হ', চাবা কিন্তু দেই কুটুককুটা মাৰিলেই ভাঙি থাকিব কিন্তু ভৰিডাল',
ছিজনত', না ভাঙিলে হ'ল আওঁ',
ভাঙি গ'লে কিন্তু বেয়া কথা হ'ব আৰু',
ভাঙি গ'লে গ'ল আৰু ল', চালা, বাকী খৰচা, অহ', বহুত আৰু',
খৰচাটো মাৰোঁ গোলি, তুমি কিমান দিন বেডৰেষ্টততে থাকিব লাগিব', হয় নে নহয় কোৱা, তোমাৰ টাৱাৰডাল পোৱা নাই অলপ', ইফালে যোৱাচোন',
শুনিছা নে এতিয়া?
অ', অকমান হেৰি কৰি যোৱা অকমান মানে বেকগ্ৰাউণ্ড মিউজি', মিউজিকেই, এই মেকুৰী এটাই মাতি আছে নেকি?
অ', মেকুৰীয়ে মাতি আছে, এ কুকুৰ-কুকুৰ-কুকুৰে মাতি আছে অহ', চ',
অ', কুকুৰ',
সেয়া দেখিছানে এইয়া কুকুৰবিলাক বৰ দিগদাৰ দিয়ে মানে।
অ', অ', আচ্ছা।
এই কুকুৰ পোৱালি জাৰ্মান ছেপাৰ -জাৰ্মান ছেপাৰ মানে পোৱালি এটা আনিছিলে।
কিমান -কিমান পৰিলে?
এইটো সাত হাজাৰ মান পৰিছে।
বাহ কৰ পা আনিলা? ময়ো এটা ল'ব লাগিছিল অ, ঘৰত মানে বহুত চুৰ তুৰ ওলাই।
লাগে এইটো মানে মই মই ইঞ্জিঅ এটা পা
এদিন জানা -এদিন জানা আমাৰ চুৰ এটা পিছফালদি সোমাই পেলে জোতা লৈ গুচি গ'ল ভাই।
অ', এইটো শুনিছিলোঁ কথাটো এ চি-চি টিভিত যে ওলাইছিল। এ মুৰ্গী চুৰ কৰিব গৈছিল বোলে সি মুৰ্গী চুৰ কৰিব গৈছিল বোলে।
ৰাস্তা পাহৰি আমাৰ এইফালে সোমাই আহিলেনো।
অ', হেতু এনেই কলে আৰু সি।
এনে -এনে আমাৰ ঘৰৰ ফালে সোমালে বাৰু সি -সি কিবা নাপালে যে একো। উম, এইকাৰনেটো সেইকাৰনে ই গুচি গ'ল আও।
গম পাইছোঁ-গম পাইছোঁ।
সেইটোয়েইটো নাম এনেই নাম চাম বুলি ক'ব বেয়া পাওঁ আৰু।
নালাগে কবলৈ এইবিলাক কিবা কেস ছেচ হৈ গৈছিল বোলে।
আৰু সেইবিলাক বাদ দিয়ে আৰু কি কৰিব। কেচটো আমি দিয়াও নাই ভাই
বেলেগে দিলে হ'য় নাই বাৰু? বেয়া কথা কিন্তু এইবিলাক বেয়া কথা হয় নে নহয় চুৰ কৰাটো?
এই বেয়া কথা- বেয়া কথা বহুত বেয়া কথা, এই মানে কি ক'বা আৰু।
কিন্তু কিছুমান বাধ্যত পৰি কৰে হ'লেও কিন্তু নাপায় আৰু, চুৰটো কৰিব নালাগে।
এ আমি কেচ দিয়া নাছিলোঁ জানা, কোনে দিছিল জানা? এই বাবুল যে বাবুল?
অ', গম পাইছোঁ।
এই আমাৰ যে গাঁওৰ লাষ্টৰ বাবুল?
অ', গম পাইছোঁ কৰিব নালাগে হয় নে নহয়, গাঁৱত
এই সি মানে বেছি উচষ্টাদিডাল মাৰি দিয়ে আৰু ন?
উম, হয় বাৰু
তাৰ মাটি বহুত থেই ইমান উষ্টাদী মাৰিব নালাগে। মাটি আছে-মাটি আছে তাৰ মাটিখিনি থৈ দিওঁ নেকি?
কিনিব পাৰি ন?
ভাবিছোঁ কিন্তু দেই লোণ চুন লৈ। আকৌ মাটিখিনিয়ে বেছি দিম দুইদিনমানৰ পিছত লোনখিনিও দি দিম।
পইচা পাই যাম।
দুহেজাৰ মান পইচা পাম অ', কেনেকুৱা মাথা লগাইছো?
মাথাটো আছে কিন্তু দেই।
উম, মাথাটো মোৰ মানে বেলেগ মাথা লগাই দিওঁ মানে কোনো মানে পাতটাই নাপায়।
কিবা গৰম উঠা নাই নে?